হেল্ল'।
অ'।
কি কৰি আছোঁ?
এ, আছোঁ, টিভি চাই আছোঁ।
উম, উম, ভাত খালি?
খালোঁ, আপুনি খালে?
এ, নাই খোৱা আমাৰ মই ল'ৰাক খোৱাই পেলাই পঠিয়াইছোঁ হে ঐ। সি সেই হেৰিয়ালৈ গৈছে যে মেলালৈ। আছে তাত থাক অ' গ'ল তাক পঠিয়াই ল'লোঁ। মই খোৱাই নাই বাপেকে খাই সেই বিচনাতে পৰি আছে। ল'ৰা আহিলে স্কুলৰ পৰা?
আহিলে আহি আকৌ টিউচন গ'ল।
ছুটিয়ে নাই ন', ট্ৰেইনত নাযায় বাছত যাব সি।
অ'।
বাছত যাবলৈ দিছোঁ তাক, ট্ৰেইনত যাবলৈ হ'লে আকৌ দেৰি হ'ব ন'। সন সন্ধিয়া আকৌ যাবলৈ ৰখি থাকিব। সেই দিনে পোহৰে এতিয়া গ'লে চাৰিটা বজাত পাই যাব ঐ। এতিয়া দোলাবাৰীলৈকে গৈছ দোলাবাৰীৰ পৰা যাবগৈ আৰু।
এইফালেদি যাব তাৰমানে।
অ' আৰু লগৰ কোনোবা যাব। তাৰমানে লগৰৰ ঘৰত থাকিব আৰু আজি।
অ'।
থাকি পেলাই তালৈ যাবগৈ।
উম।
মানুহটো আহিলে।
আহিলে অ' এই ভাত তাত খাই শুই আছে।
অ'।
কি বনালে আজি?
নাই দালি ভাত বনাই পানীলাও তৰকাৰী থূপ থূপীয়া বনালোঁ আৰু। সেয়াকে বনালোঁ আৰ।
উম।
এ, ভাতকৈ খাবলৈ মন নাযায় ঐ। কিমান খাবি আৰু ভাত খিনি ভাত সোপা। খাই খাই একে আমুৱা গৈছে। উম, আমুৱাই গৈছেগৈ আৰু, একে সোপাকে সদায় খোৱা।
উম।
ইতা ল'ৰাক আনিবলৈ যাব যাব লাগিব নে কি নিজে আহিব সি।
লাগে, বা বাপেকে আনিব গৈছে গৈ হেৰি তাৰ চাইকেলখন বেয়া হৈ আছে, এনে চাইকেলতে যায়।
অ'।
আজি সেই বাপেকে থৈ আহিলেগৈ। আনিব কৈছাগে? সন্ধিয়া চাৰে ছটাত আহিব।
দূৰ হয় ন'?
নাই অ' বেছি দূৰ নহয়।
চাইকেলত মানে চাইকেলত দিবলৈ ভয় আহিব আজিকালি অ'।
এই গাঁৱৰ মাজত হেৰি বেছি দূৰ নহয় বাৰু খোজ কাঢ়ি যাব পাৰি।
উম।
অকমান দূৰ।
উম। পৰীক্ষা কেইটা আছে আৰু তাৰ?
পৰীক্ষা আৰু এ সাতাইশ তাৰিখলৈকে আছে।
অ' সাতাইছ তাৰিখলৈকে।
অ'।
অ'।
সাতাইশ তাৰিখলৈক, সাতাইশ তাৰিখে আজৰি আৰু। বন্ধ হ'ব নহয় স্কুল।
অ'। এইবাৰ সি এইটলৈ পাব ন'।
অ'।
অহ।
গৈছেগৈ আৰু
এনে পঢ়াত ভাল নে সি?
ভালেই আৰু ঠিকে আছে।
অ'।
ইমান একে চোকাও নহয় আৰু গাধাও নহয়।
অহ।
পাছ ভালকৈ কৰে বাৰু।
কালিয়ে মানে ক মেট্ৰিকতো একেবছৰে গ'লেই হ'ল ন'।
অ' এইবাৰ ছেকেণ্ড ডিভিজন গৈছে।
অ' মানে কি পইচা খিনি মানে খৰচ হোৱাটো গাত নালাগে ন'। একেবছৰে গ'লে।
অ' সেইটোৱে অ', আৰু বয়সটো বাঢ়ি যাব নহয় নহ'লে।
তো ৰখি নাথাকে নহয় বয়সতটো মানুহৰ বয়সতো গুচি যাব ন'। এতিয়া এতিয়া মানুহে এতিয়া পৰীক্ষাত দি পাছ কৰে একেবছৰে ফেল কৰিলে মানে কি হয় দিবলৈ মন নকৰে আৰু
অ'।
এবাৰ ফেইল কৰাৰ পিছত দিবলৈ মন নকৰে।
দিবলৈ মন নকৰে আৰু অ'।
আকৌ স্কুলো যাবলৈ মন নকৰে এবাৰ হেৰি কৰাৰ পিছত। এতিয়া আমাৰ আমাৰ লৰাই সেয়া এবাৰ এবাৰ দিলে দিয়াৰ পিছত আকৌ ফিল বেয়া কৰিলে আকৌ কমালমেটত দিলেই বেয়া এটাত বেয়া কৰিলে। তাৰপিছত কৰাৰ পিছতহে এতিয়া আকৌ দিবলৈ কৈ আছোঁ নিদিয়ে নি নিদিওঁ আৰু বোলে মই সেইটোহে দিগদাৰ। দিবলৈ পোৱালি মানে কলেও এতিয়া পঢ়াতটোতো মানে তাতো এতিয়া ভাবলৈ গ'লে ভোট দিব পৰা বয়স হৈছেই ন' কত ফট হেৰি দিয়াৰ বয়সটো দিয়ে পৰীক্ষা মানুহে মেট্ৰিকতো, আমাৰ এতিয়া কৈই দিলে ৱিদিয়্কে নিদিয়ে নিদওঁ কৰিখুৱ
উম।
তাৰমানে প্ৰথমেতে দিলে জুচটো আছিলে দিলে বেয়া কৰিলে কাৰণে এয়া নিদিয়ে আৰু।
বেয়া কৰিলে মনতটো ভাগি যায় যে।
মনটো ভাগি গ'ল ন আৰু বোলে মেইনলি লগৰ গোটেইখিনিয়ে মানে গুচি গ'ল ন।
অ'।
গোট গোটেইখিনি তাৰ লগৰ মানে গুচি গ'ল। এতিয়া কি মানে এতিয়া সিহঁতে এতিয়া আগ মেট্ৰিকৰ এতিয়া আগবাঢ়ি গুচি গ'ল। মেট্ৰিক পাছ কৰিলে কলেজ গৈ আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। আগবাঢ়ি গুচি গ'ল। সেইকাৰণে মানে এতিয়া সি লগৰবিলাক নোহোৱা হৈ গ'ল ন এতিয়া লগৰ কোনোবা কেইটামান থকা থকা হ'লে থাকি গ'ল হৈ। তে দিলেহেঁতেন এতিয়া গোটেইখিনি আগবাঢ়ি গুছি গ'ল যে। সি মানে দি পেলাই আগবাঢ়াই গৈ মানে সিহিঁতে আৰু আগবাঢ়ি যাবগৈ। সেই আৰু সি মেইলি মানে তাৰ পঢ়াতটো মনত নৰখে আমাৰো। যিমান পঢ়ে মানে পঢ়াটো মানে পঢ়াত পঢ়ি থাকে কিন্তু পাহৰি যায় পাহৰা সেইটো বহুত হেৰি মানে তাৰ।